অহ কি কৰিছে? অ' শুনিছো, শুনিছো মোক শুনিছানে?
এই অলপমান বজি আছিল বাৰু কথাখিনি এয়া শুনিছো।
কি কৰিছে আপুনি?
এ অলপ বিশ্ৰাম লৈছিলো ৰ'বা।
অ' ময়ো বিশ্ৰামেই লৈ আছো মানে এই ল'ৰাৰ লগত
অ' ল'ৰা শুলাই
আহ শুৱা নাই আছে, শুব আৰু
অ' আমাৰ লৰাই নো নোখোৱে।
অ' মানে বহুত গৰম পৰিছে।
আজি বহুত গৰম দিছে, বহুত গৰম বাপৰে বাপ। কিমান ডিগ্ৰী চেলচিয়াছ মই তো, নাচালো বাৰু চাগে থাৰ্টি নাইন মান হৈছে, থাৰ্টি নাইন ফৰ্টি মান
অ' তাকেইতো
বহুত গৰম দি চাইছে, ৰ'দটো ৰ'দটো বহুত পহৰ দিছে ন ৰ'দতটো বহুত পখৰ কৰিছে আজি মানে এনেকুৱা চোকা ৰ'দ দিছে।
তাকেইটো বাকী কি খালা আজি?
আজি তুমি যে কৈছিলা এইদিনা সেইটোৱে খালো ৰবা তুমি য এই ঔটেঙা ঔ ঔটেঙা কথা কৈছিলা যে ঔটেঙা দালি আজি খাই দিলো আৰু ইমান গৰম দেখা পাইছো আৰু কি কবা আৰু সেইটোৱে খালোঁ, নহলে
এই গৰমত টেঙা খাবও লাগে।
টেঙা আৰু নেমু চৰ্বত তিনিবাৰমান খালোঁ।
কেনেকৈ খালা কোৱাচোন, উ
তুমি যে কলা দালিত দালিত বইল কৰি মানে হব লাগে যে কুকাৰত দি পেলাই যে একেলগে দালিত অঁ দালি দিলো, সৰিয়হ সৰিয়হ দি পেলাই মানে তেলত সৰিয়হ এনেকে ফোৰণ মাৰিলোঁ। খাই ভাল লাগিছে দেই বহুত তৃপ্তি তৃপ্তিৰে খালোঁ মানে এ ভাত সাজ বহুত ভাল লাগে বহুত আৰু অঁ দালিখন কিবা এটা ধুনীয়া ধুনীয়া গো ন্ধ ওলাই ন ঔত
অ ধুনীয়া এটা সুগন্ধি এটা ওলাই তুমি গম পাবা তুমি।
অতজ যেনেকুৱা খোৱাদ ত বুৰাখ বহুত মানে ল'ৰায়েও খাইছে আজি বহুত ভাল পাইছে সিও তাৰমানে তাৰো অলপ চৰ্দি চৰ্দি লাগি আছে। ল মানে টেঙাটো খাই পেলাই সি ভাল পাইছে।
তো খোৱাব লাগে মানে গম পাইছা, আহ বাকী আৰু কি বনালা?
সেয়া বনালো আৰু ভাত কেৰেলা, ভাত কেৰেলা ভাজিলো। আলুটো আৰু সেই বনালো আলুটো মানে কি আৰু সৰু সৰু কৰি কাটি পেলাই বেছি তেল দি পেলাই ভাজিলো আৰু সময় সেনেকে খাওঁ, নাই আৰু বেলেগ। আজি বিশেষ নাই দিয়া আজি মই মানে মই নিৰামিষ মানুহ আৰু যিহেতু নিৰামিষে খাওঁ।
অঁ অ হয় বাৰু নিৰানিষতে খোৱা বাৰু তুমি। নিৰানিষতে আৰু বহুত থাকে নহয়, মই
থাকে অঁ
উম মই বনালোঁ দিয়া মই মানে দাইলে বনালোঁ।
আহ।
মোছল খোৱা নাই তুমি তেনেকৈ, চব দালি মিহলি।
অ ভাল লাগে ভাল লাগে ন, মাটি দাইল ল মচুৰ দাইল ৰহৰ দাইল গোটেইখিনি লগ কৰি
ৰহৰ তাৰপিছত বুটৰ দালি দাইলো দিলো অলপ মোহৰ দাইল মানে গোটেইখিনি দাইলে দিলো ইমান সোৱাদ হৈছে মাৰ দাইলখন খাবলৈ ধুনীয়া লাগে আৰু তাত মানে কঁঠালৰ গুটি যে কঠালৰ গুটি দিলোঁ মিহলি কৰি আৰু আৰু কোমোৰা দিলো, কোমোৰাটো যে
কোমোৰা দিলা দালিতে দাইলতে
হয় হয়, হয় হয় আৰু মোৰ স্বামীয়ে খায় ভাল পায় মানে। দাইলত মিহলি দিলে কোমোৰা দিলে ভাল পায়। মানে মাটি দাইলতটো অলপ বেছিকৈ দিছো আৰু
অ ল'ৰাই খাইনে?
খাইছে সিও খাইছে বাৰু।
সিহঁতে আৰু কি আজিকালি ল'ৰা ছোৱালী বিলাকে খোৱা বুলি ক'ব নোৱাৰি যিকেইটাহে ভাত খায়। ন
অ সেনেকুৱাই আৰু সিহঁতৰ মানে সদায় মানে জুতিটো বেলেগ বেলেগকৈ লাগে ন
বে এ নাখায় নাখায় এই আমাৰ লৰাটোক ক'বা তুমি এতিয়া যদি কিবা বনাই সেইটো নহ, বেলেগ এটা বিচাৰিব যোনটো বনোৱা নাই সেইটো বিচাৰিব। আকতো সেইটো ধৰিব, বত অশান্তি লাগি যায় নাখায় ভাত দুইটাপামান খায় তাতে চিঞৰি চিঞৰি খুৱাব লাগে। কি যে হব আজিকালি লৰাবলাক উম একদম মানে কথাই, শুনিলে ভাল ভাত খালেহে ভাল লাগে নাখায়ে।
উম খাব লাগে ন চুখ খাব লাগে এই বাচ্ছাবোৰ আৰু সহঁতক আৰু, চব নাখায় নি সিহঁতে চব্জি খাব ইচ্ছা নকৰে,
অ আমাৰ উম চব্জি নাখায় আলু নাখায় পিয়য়াজ নাখায়, তুমি চবা অকল খাব বৰা ভাজিটো খাব এ নৰসিংহৰ বৰা ভাজি যিটো বনাই দিছিলো লগালে সেইটো খালে।
খাইছ নে অ দিবাচোন মাজে মাজে ভালো হয় এইটো ঔষধি আছে।
ঔষ দিয়া অ কলডিলৰ কলডিলৰ বৰা ভাজি বনাও সেইটো খাই বাৰু অলপ চলপ সেনেকাই আৰু মমচমচি এবাৰ ভাল পায় উম! অ এই চচ বিলাহীৰ যে চচ বনাইছো মই ঘৰতে, সেইটো বনাই পেলাই এনেকে এ সেয়া দিয়ে খাই দিছে। এই বিলাহী এনেক ধৰা ঘৰত খোৱাকৈ বনাইছোঁ আৰু এনেকৈ বিলাহীটো বেছিকৈ পাই যোয় এতিয়া ধৰা আনি পেলাই এনেকে ঘৰতে বনালোঁ। এয়া অ' আদা নহৰু এইখিনি চব খিনি মানে বিলাহী খিনি অলপ উাই উাই ল নান নাদমি মই ইমানটা মই বাৰু মোৰ ম মোৰ মতে বনাইছো আৰু ইমান ভালহ'ব পাৰে।
অ নাই হ হৈছে দিয়া জানা তুমি বত
এয়া বিলাহীটো মানে বইল অলপমান উহাই ল'ব লাগে। লৈ পেলাই মানে অ সেয়াই আৰু মিক্সিত মাৰি ল'ব লাগে ধৰা স মানে উ মেচিনাটা আদা নহৰু অলপ দিব লাগে জলকীয়া গুৰি দি পেলাই চেনি অলপ বা মিঠৈ দিওঁ আৰু সেনে ঘৰত, খোৱা কাৰণে বনাইছো আৰু বেছি আৰু মানে এটা এ সেয়া, থকা নাই জুতি লগা কৰি থকা নাই আৰু মানে লয়। অ অ গোটাহ সেই সেনেকুৱা কৰিছো অলপমান মই মিঠাই দিছো ম মানে মিঠৈ দিছো আৰু চেনিী দিয়া নাই, অ অ গুডুৰ দিছো মিঠৈ গুডুৰৰ মিঠৈ দিছো তাৰপিছত চেনীটো দিয়, সকাৰণে আৰু সেনেকে ধৰা সি খাইচোন সেইকাৰণে আৰু মানৰ সোৱাদ নহলেও কি খাইছে আৰু মানে এয়া এনে বৰা বাজিৰ লগত কি সেয়া, লগাই লগাই সেনেকে খাইছে।
অ আমাৰ বাবু একেবাৰে সেই একদম প্ৰিয় খাদ্য আৰু এইটো বৰ ভাজি তেনেকুৱা বস্তু পালে বহুত ভাল পায় পাপৰ ভাল পায়। মানে চচলপ খাই ভাল পাল অ আৰু মই কি বনালো গম পাইছা। দাইল বনালো আৰু লা ৰঙালাও ৰাখজে মানে
অ' অ'।
সেইটো বোৰো খায়ে বাৰু সকলোৱে অসমীয়া মানুহে এই ৰঙলৰ ৰাসটো মানে, মানে মই বে বেহাৰেৰে বনালো বেহাৰ প দিছো অলপ বহুত সোৱাদ লাগে ন তেনেকুৱা উ উম বেহাৰ অ আলু দিছো অলপ আৰু ৰঙালাও দিছো চব্জিৰ দৰে বনাইছো আৰু
অ।
অ ৰঙালাওঁ আগতে ৰঙালাওঁ দিব।
অ মানে সি তাৰপিছতে সেয়া মানে কি অলপ পানী দিয়া নে বেহাৰ দি।
দিছোঁ দিছোঁ অলপ পানী অলপমান অ অলপমান চব চবিয়া কৰিছোঁ আৰু মানে। বেহাৰ টো নহৰুৰ লগত বটি দিছোঁ পিয়াজৰ লগত এইখিনি ভাজি। বটি ইয়াত পেলাই দিলোঁ অলপ মছলা মানে বেলেগ দিয়া নাই জিৰাই দিছোঁ অলপ। মানে কি ব্যৱহাৰ কৰা নাই। নালাগে নালাগে ভাল লাগিছে মানে উম। অ বাৰু আৰু মানে এখন চাটনি কৰিলো তিল। তিল ললো নৰসিংহৰ পাত মানে বঙালী ধনীয়া। যে আছে অহ তেনেকৈ এখন চাটনি কৰিলোঁ।
অ ভালে হ'ল বাৰু তোমাৰো খানাটো ভালেই হৈছে আজি দুপৰীয়া সাজটো ভালেই হৈছে।
হয় হয় নিৰামিষতে কিমান ধুনীয়া লাগে নহ খাই এনেকৈ।
অ এই ম মানে মোৰ মতে কি নিৰামিষয়েই ভাল খাব লাগে চোন। মানুহে বেমাৰতটো পেটৰ কাৰণেও ভাল পেটে ইমান।
উম আমি গৰমতো বেছি মাছ-মাংস খাব নালাগে নহ। যিটো গৰম পৰিছে, পেটৰ অসুখ হয় নোৱাৰে, নোৱাৰে। বাচ্ছ বোৰতো মানে অ সৰু ছোৱালীবোৰে আৰু নোৱাৰে মানে সৰু ল'ৰা-ছোৱালী।
যি ধৰা অংগ। অংগ বিলাকে চলিব পাৰিব লাগিব দেচোন, যিমান খিনি খালা তুমি হজম কৰিব। পাৰিবও লাগিব হয় নে নহয়, এয়াই আৰু অলপমান ধৰা। নিজে অলপমান ধৰা বাচি-চিচি খালে শৰীৰতটোও কষ্ট নাপ।
কি খাই আছা নাই কথা লৈছা।
অ' কঠালৰ হেৰিটো খাইছোঁ খাইছোঁ। আৰু ৰুটিৰ লগত খাইছোঁ কালি খাইছোঁ যোৱা কালি খালোঁ গধূলি।
হয়, হয় ফ্ৰিজত ৰাখি থোৱা নে?
অ, ফ্ৰিজত থৈ দিওঁ, ফ্ৰিজত থৈ দিওঁ আৰু বাহিৰত থলে অলপ ধৰা গৰমৰ কথা না। বেয়া হৈ যাব পাৰে নহ ভিনেগাৰ দিছোঁ যদিও বেয়া হব পাৰে বুলি যেনেকুৱাহে গৰম দিছে।
তাকেইতো। কি ক'বা বহুত গৰম পৰিছে, উম'উম'। মই মানে আমলখি আনিছো ৰ'বা, কালি যোৱা। কালি আনিলো গধূলি আমলখি, আচাৰ বনাবলৈ।
উম', উম' অহ' আমলখি আচাৰ। টো ভাল লাগে অ' মুখৰ ৰুচি আহে নহ।
অ' ৰুচি আহে বহুত ভাল লাগে আৰু ভাবিছোঁ নেমু। নেমু টেঙা যে, কাজী নেমু আচাৰো বনাম। কাজি নেমুটো যে বহুত ওলাইছে নহয়, নহয় এইটো, এইটো কাজি নেমু এইটোৱে গোলনেমু। নহয়।
কাজি নেমুৰ আচাৰ বনাই নেকি? মই নাজানো।
বনাই বনাইতো, এ নালাগে তিতা। কিয় লাগিব, আচাৰ হ'লে বনাবাচোন। উম বহুত ভাল হয় স্বাস্থ্যৰ কাৰণে তোমালোকৰটো ইমান নেমু আছ। দে বনাবা আচাৰ, কাজি নেমু মো দি পঠাবা অ'।
অ' দিম দিয়া, দিম দিয়া, আহাহা দে চোন বোৱা কেনেকে বনাই। অ' আচাৰে দি পথাম দিয়া, আছে এই। তুমি কি কৈছা এ চৰ্বত বনালে এ এফাল দিলেই হৈ যায় আৰু বহুত অ' বহুত যাৰ।
কিছুমান নেমু টেঙা কেনেকুৱা হয় দেহ ডাঙৰ হয় মানে ৰস নাথাকে মানে বহুত ভাল নালাগে ন নেমুটো ভাল হ'ব লাগিব মানে।
আহ একদম পূৰত হৈছে আৰু এতিয়া আমাৰ খিনি।
তুমি বনাব পাৰাটো তোমালোকৰ কিমান নেমু আছে ন।
আমাৰ আছে, আছে সেই পৰি থাকে নেমু বিলাক ইমান খাবা।
হয়', হয়', হয়', হয়'।
তেনে সেইকাৰণে, কেনেকে বনাই কোৱাচোন বাৰু মই বনাব পাৰিম।
অ', অ' নেমু ল'বা তুমি কাজি নেমু আঠটা বা দচটা ল'বা আৰু। বেছি বাৰ বনোৱা যদি তোমালোকটো আছে ন বহুত। আৰু নিমখ তাৰৰ লগত নিজৰ সোৱাদ অনুসৰি ল'বা, নিমখটো কিমান দিয়া। দিয়া মই ধৰা তিনি চাৰি চামুচ মান দিম আৰু।
অ'।
তাৰ পিছত এ সেই ল'বা হালধি গুৰি লবা এচামুচ জলকীয়া গুৰি ল'বা। এক বা দুই চামুচ ল'বা আৰু ভাল লাগে অলপ জ্বলা হ'লে। তা পিছত সৰিয়হতো দিব লাগিব, সৰিয়হ গুৰি দুই চামুচ ল'বা, বুজি পাইছা। আৰু মেথি গুটি যে আছে মেথি গুটি মেথিটো অলপ কমকৈ ল'বা আধা চামুচ মান মেথি দিলে তিয়া লাগিব পাৰে। বেছি হলে তাৰপিছত সৰিয়হৰ। তেলটো আধা কাপ লবা আৰু তুমি জিৰা অলপ লব। জিৰাটো বতা জিৰাটো।
অ।
অ সেনেকে গোটাই যেতিয়া এচামুচ লব পাৰা বা দুইচামুচ হলেও দিবা তাৰ পিছত আৰু। পন্ধতিটো কম দে তোমাক প্ৰণালী।
যাবা নাজানো যে।
হয় হয় অ ক নেমুবোৰ ভাল। দৰে ধুই সম্পূৰ্ণকৈ শুকাই ল'ব লাগিব মানে, ভালকৈ ধুই তুমি ধুনীয়াকৈ শুকাব দিবা ৰ'দত দিব পৰা বা এনে শুকাব দিবা আৰু, এ নেমু বোৰ সৰু সৰু টুকুৰা কৰি কাটি বিজ আঁতৰাই ল'ব, তাৰমানে তুমি কি কৰিবা মাজেৰে ফালি দিলা নেমুটো কাজি নেমুটো দি মাজৰ বস্তু খিনি ওলাবা দাৰা বাকলিটো মানে এৰু এৰুৱাই ভিতৰৰ অংশটো উলিয়াব লাগিব মানে আৰু এটা ধুনীয়া মানে চ বাকী এটা, হম বাকলি টো বা গুটিবোৰ গুচাই দিবা।
আহ আহ
অ হেনেকৈ তাৰপিছত আৰু এটা বাতিত তুমি নেমু, নিমখ, হালধি, জলকীয়া গুড়ি, সৰিয়হ গুড়ি আৰু মিঠা তেল মিঠি গুটি খিনি মানে উ মিহলাই ল'বা মিথি গুটি খিনি
অ
মিহলাই লৈ তুমি অলপ মানে কেৰাহী এটাত ভাজিব লাগিব, অলপ সৰি গুৰি, জালুকৰ গুৰি খিনি বুজি পাইছা? অ অলপমান গৰম কৰি সৰিয়হত তেল গৰম কৰি ঠাণ্ডা হলে মিশ্ৰণ ঢালি মি মিহলাই ল'ব লাগিব আৰু সৰিয়হ তেল খিনি এটা মানে
এ গৰম কৰিবা সেই কেৰাহী এটাত।
অ সৰিয়হ দেখোন সেইখিনিয়ে অলপমানে হব দেখোন, কম নহ'ব?
কি বস্তু?
সৰিয়হ তেল আ আধা কাপ দিলে বা এক কাপ দিলে হ'ব জানো? আছাখিনৰ কাৰণে।
অ তুমি পাৰিবা পাৰিবা পিছত, প্ৰথমতে দুই কাপে দিবা। ইমান নালাগে বাৰু দুকাপ দি কিনে সেইখিনি মছলা খিনি পিচি ল'বা মিক্সিত, পিছি মানে এইখিনি উ তুমি এ মিহলাই দিবা আৰু এইখিনি এই মছলা খিনি তেলত।